হাই কি কৰিছা
তুমি পঢ়ি আছো তুমি কি ঘুৰি আছা
ময়ো এনেই আছো আৰু দুপৰীয়া খাই পাই অলপ বেষ্ট লেষ্ট তুমি
মইয়ো এনেই বহি আছো বাঘ খালো অলপ আগত খাই অলপ বহিছো
অহ
বাকি ঘৰতে আছা খাইছো মাছ দি
আজি দালি ভাজি
বাকি ঘৰতে আচা।
হয় ঘৰতে ওলোৱা নাই ক'তো আবেলি অলপ ওলাই যাওঁ বাহিৰৰ ফালে। অলপ খোজ চোজ কাঢ়ি আহোঁ আৰু।
ইয়াক ওলাব লাগে।
অ' মই ফুৰিযে। অ মানে মাজে মাজে ফুৰি ভাল পাওঁ ৱেডাৰটো ভাল হ'ব লাগে মানে বতৰটো যদি ভাল হয় ঘুৰিও ভাল লাগে। এ অলপ ৰাস্তা খোজ কঢ়িও ভাল লাগে বতৰটো বেয়া ৰ'দ বেছিকে উঠি হ'লে এবাৰ বৰষূণ, বহুত বেছি থাকিলে ওলাই যাবলৈ বেয়া নহয় ভালো নালাগে।
হয় দে। এনেকে এনে হয় ময়ো ফুৰি ভাল পাওঁ।
অহ, আমাৰ অসমৰ বাহিৰত গৈ পাইছা?
হয় গৈছো।
অ' মই কিন্তু যোৱা নাই দেই এতিয়ালৈকে অসমৰ বাহিৰত
অ' তুমি এনে অ' কেণেকা-কেনেকা জেগাত ফুৰি বেছি ভাল পোৱা?
মই ধৰা এই পাহাৰীয়া এৰিয়া। যত অলপ ঠাণ্ডা থাকে তেনেকুৱা এৰিয়াত যাবলৈ খুব মন আছে। যাম কেতিয়াবা সামৰ্থ হলে।
অ' এনে সময় পালে ধৰা মিলিলে সবফালে মিলিলে যাব লাগে ফুৰিবও লাগে সদায় ঘৰত বহি থাকিলেও আমনি, ভাল লাগে মাইন্ড টো ফ্ৰেছ হয়।
অলপ ওলাই গলে তুমি ফুৰিব গলে টোমাৰ মাইণ্ড ফ্ৰেজ হয়।
হয়।
এ চামাৰ ভেকেচন আহি আছে এনে কিবা প্লেনিং আছে কৰ'ৰবাত যাবা।
ভাবিছো তো আমি যাম বুলি। অ' এক্জাম শেষ হলে ল'ৰা ছোৱালী বিলাকৰ তেতিয়া যাম আৰু টাইম মিলাই,
হয়। আৰু এতিয়া গৰম গৰমত,
অ' চামাৰ ভেকচন ধৰক ঘূৰি ভাল নালাগে কিয় জানো গৰমৰ কাৰণে গৰমৰ ইমান গৰম দি দিয়ে তাৰ পিছত ওলাবও মন নাযায় বাহিৰলে। ৰ'দৰ কাৰণে কেতিয়াবা চাবা বৰষুন বেছি দি দিছে তে ওল অলপ সম না লাগে আৰু। তুমি অসমত কোন-কোন জাগাত গৈ পাইছা?
অসমত গৈছো তোমাৰ কাৰ্বি আলং গৈছো, শিৱসাগৰ গৈছো তোৰ যোৰহাট, গুৱাহাটী, পিছত তাৰ পৰা তাই গৈছো তুমি ক'ত-ক'ত গৈছা?
ময়ো সেইবিলাকে। এই শিৱসাগৰ গৈছো, যোৰহাট গৈছো, গুৱাহাটীও গৈছো। ভালো তম এইবলাক জেগাত গৈ অৰুণাচল গৈছো। আৰু এই শ্বিলং-শ্বিলং এইবিলাক যোৱা নাই আকৌ দেই যাম কেতিয়াবা।
ময়ো শ্বিলং যোৱা নাই শ্বিলং মোৰো যাব মন যায় যাম এদিন মিলাই পেলাই।
হিল ষ্টেশ্যন বিলাকত যে। এ ফুৰিব গলে ভাল লাগে বোলে গৈ পোৱা নাই বেলেগৰ শখনো আৰু
হয়।
বজাৰ কৰি ভাল পোৱা? শ্বপিঙত গৈ বজাৰ কৰি ভাল পোৱা
এনেকে তুমি কেনেকুৱা শ্বপিং কৰি বেছি ভাল পোৱা মানে অনলাইন শ্বপিং ভাল পোৱা নে অফলাইন
মোৰ মানে কি জানা অনলাইন শ্বপিং টো ইমাৰ্জেঞ্চিৰ কাৰণেহে কৰো এনে নহলে মোৰ কিন্তু মাৰ্কেটত গৈ বজাৰ কৰাটোহে ভাল লাগে নিজে চাই চিতি ভালকে লগে লগে ল'ব পাৰি যে সেইটো মোৰ ভাল লাগে শ্বপিং মলত গৈ ভাল পাওঁ মই সেইবিলাক
হয়
ইমানো নাযাওঁ ধৰা
অফলাইনে ভাল লাগে অনলাইন অনলাইন দিলে চাই থাকোঁ কেতিয়াবাহে লওঁ অনলাইনৰ পৰা
কেতিয়াবা ধৰা জৰুৰী দৰকাৰ পৰিছে তেতিয়াহে লওঁ অনলাইনৰ পৰা, নহ'লে মই যে বজাৰত গৈ কেনে চাই চিতি লোৱাটোৱে মোৰ ভাল লাগে।
হয় অনলাইনত এনেই খদায় চাই থাকো
হয়। কাপোৰ পিন্ধি ভাল পোৱা
আৰু মোৰ টো মই টি-চাৰ্ট পিছত প্লাজো কুৰ্তিও এইবোৰে পিন্ধো
অ' ঘৰত মইয়ো বৰ গৰমত যে পিয়ৰ কটন কাপোৰ পিন্ধিয়ে ভাল পাওঁ কোমল কটন কাপোৰ বিলাক যে এইবিলাক পিন্ধি মই বহুত ভাল পাওঁ নৰ্মেল কাপোৰ বিলাক যাক-জমক নথকা ৰেয়ন চিল্ক এইবিলাক মই বেয়া পাওঁ
চিম্পল থাকি মোৰ তাত ভাল লাগে বেছি।
তো ভাল লাগে ইমান পিন্ধিলে গৰমো বেছি লাগে দেখাত তো কেনেকা বেয়া দেখি আৰু বেমাৰ মানে গৰমো বেছ
হয়-হয়
তোমালোকৰ ঘৰৰ পৰা এনে বজাৰ- তজাৰ কিমান দূৰ?
আমাৰ ঘৰৰ পৰা ধৰা বজাৰলৈকে পাঁচ কিলোমিটাৰ মান হ'ব চাগে। তোমালোকৰ?
আমাৰো এনেকাই হ'ব পাঁচ কিলোমিটাৰত কৈ অলপ বেছিয়ে হ'ব নেকি।
অ', আজিকালি ধৰাটো মজ বজাৰত যাবও নালাগে ঘৰত বহিয়ে চব পোৱা যায় হয়নে?
হয় এতিয়াতো বিচাল-তিচাল এইবোৰোতো হোম ডেলিভাৰ হয়।
হয়-হয় চব লৈ আহে ঘৰতে। আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় সকলো সামগ্ৰী ঘৰত বহিয়ে
ঘৰত হয়, অনলাইন নহলে এনেও লৈও আহে। এতিয়া বহুত সুবিধা হৈছে।
সন্ধিয়া কৰবাত ওলাবা?
খন্দিয়া মানেব যাম খুন্দিয়া অলপ মানে এনেই ৰাস্তাৰ ফালে খোজঢ় কালি পূজা। তুমি যাবা
ময়ো যাম আজি অলপ ওলাই ভাল নলগা হৈছে দিনটো ঘৰত বহি বহি আমনি লাগিছে।
হ গোটেই দিনটো ঘৰত বহি থাকিলে আমনি লাগে
উম সেনেকুৱা হ'ব ধৰাৰ পঢ়া ল'ৰা ছোৱালীৰ বা ডাঙৰৰো বেমাৰ হৈ আছে বুজিছানে চৰ্দি কাহ এইবিলাক লাগি আছে হয় হয় সেই বৰষুণ পৰে হয়
উম সেইটো কাৰণে
ৱেডাৰটোৰ লগতে টো মানুহৰ শৰীৰৰ পৰিৱৰ্তন হয় বুজিছানে
হয়
সৰু ল'ৰা ছোৱালী বিলাকো চৰ্দি ক জৰ এইবিলাক হৈ আছে ডাঙৰো হয়। চৰু সৰু বিলাকৰ মানে ইনফেকচনটো তাৰাতাৰি হয় যে
হয় ৱেডাৰৰ কাৰণে গোটেই দিনটো মানে ফটক কে ৰ'দ উঠি গৈ আছে পটককে বৰষুণ আহি গৈছ যে ফটকে দুমুহাৰ নিচিনা হৈ গৈ আছে বাৰে বাৰে চেঞ্জ হৈ আছ ছে
অ আৰু মহো হৈছে বেছি বুজিছানে বিৰাট মহ হৈছ
গৰম যে গ
অ ডাঙৰ ডাঙৰ মহ ওলাইছে জংঘল বিলাকত যে বৰষুণ হৈ লেতেৰা বস্তু জমা হৈ থাকে যে তাৰপৰাই টো মহৰ সৃষ্টি হয় চাৰিওফালে এইবিলাক জংঘল পচি পচি মহৰ সৃষ্টি হৈ আছে এইবিলাকটো মানুহৰ। কামোৰি কামোৰি বেমাৰৰ সৃষ্টি কৰিব তাৰপিছত তেজ পৰীক্ষা যি পৰীক্ষা কৰিব লাগে চব কৰিব লাগে
হয়
ডেঞ্জাৰ ম আজিকালি বুজিছানে।
মানুহৰ মহ মহে কামুৰি গলে কিছুমান জ্বৰ যে উঠে পিছত ভাৰ নহয় পটকে বহু ডাঙৰ বেমাৰ হৈ যায়
আগতে শুনিছিলো আগতে আমি যে মেলেৰিয়া হয় মহে কামুৰিলে এতিয়া আকৌ বোলে ডেংগু আৰু কি কি বেমাৰ মহহে কামুৰিলে হৈ যা অ
ত কাৰণে গৰৰ চখ চোক এইবোৰ চাফা কৰি ৰাখিব লাগে ন। লেলপ লেতেৰা থাকিলে মহ বেছি হয় তাৰ পৰা বহুত ক্ষতি হল।
হয় এইবাৰ গৰমৰ বন্ধ দিলে তুমি যাম মানে কৰবাত ফুৰিবলৈ
ভাবি আছো যাম এতিয়াও মানে ফিক্স কৰা নাই এতিয়া যাম বুলি কত যাম সেটো ফিক্স কৰা নাই এনে ভাবিছো গৰমৰ বন্ধত
অ
এনেইতো গোটেই বছৰতটো এনেকেই গুচি গৈ আছে ভৱষ গৰম বন্ুল ুল মন্দ িব হয় ম মই াইম প ভাবিছো অলবাত যাম ন যেমি ম য তে হাজাৰ যাম ম
হয় তাই পালে ফুৰি আহিবা অলপ
ৱেডাৰ টো চাই যাব লাগিব ইমান গৰমত গলেও ভাল নালাগে
হয় হয়
ন তুমি কত চাপা ভাইটোু ভাবি চা নে এনে
নাই এতিয়ালৈকে ভবা নাই যাম কৰবাত মানে এইটো ভবা নাই যে কৰবাত লাান চান কৰা নাই আৰু কৰ'বাত যাম এনেকে ভাবি থৈছো
অ ঠিকেই
ম যাম বুলি অলপ ভাবিছিলো যে ল'ৰা ছোৱালী ছোৱালী কেইটা লৈ ফুৰি আহিম ভাল ব মৰ পৰা
হয়
হ'ব ঠিক আছে পিছত উঠাব
হয়